অ তোমাৰ নামটো জ্যোতি চেত্ৰী আছিলে চাগে। হয়নে?
হয় হয় খবৰ ভালনে তোমাৰ? হয় হয় কোৱাচোন
হেল্ল'
অ কোৱাচোন শুনি আছো।
অ মই মানে কি কয় তোমাৰ দেখিছিলো মানে চচিয়ে অ সামাজিক মাধ্যমত দেখিছিলো অ তোমাৰ ফটো দেখিছিলো মানে ভাল লাগিছিলে ঠাইতো। অ ক'বাত গৈছিলা চাগে নহয়?
হয় হয় গৈছিলো মই শ্বিলঙলৈ গৈছিলো।
অঁ কেতিয়া গৈছিলা পিছে?
মই হৈ গ'ল যোৱা আহ যোৱা মাহে গৈছিলো শ্বিলঙলৈ।
অ আচ্ছা অ কি কি পিছে
তাৰে মানে কবলৈ গ'লে পাহাৰ আহ তাৰে পাহাৰ ঠাণ্ডা বতৰ সেউজীয়া গছ গছনিৰ পৰিষ্কাৰ পৰিৱেশ মনটো একেবাৰে সহজতে কৰি তোলে সেইবাবে শ্বিলঙৰ পূৰ্ব স্কটলেণ্ড বুলি কোৱা হয়। তুমি জানানে?
আচ্ছা কি বুলি কোৱা হয়?
স্কটলেণ্ড কোৱা হয়।
আমাৰ ভাৰতৰ
হয় হয় শ্বিলঙ হয়
অ মই মই শুনিছিলোঁ চাগে আজি আৰু মানে এবাৰ শুনিলোঁ আৰু মনত পৰিছে অ।
হয় তুমি শ্বিলঙলৈ গৈছানে
অ মই গৈছিলো অ তোমাৰ বেছি দিন হোৱা নাই পৰহি গৈ আহিছে তোমাৰ। মানে শ্বিলং বুলি অকল হম হম কি কৈছিলা?
তুমি শ্বিলঙৰ বিষয়ে কিছু মোক কথা ক'বাচোন।
আচ্ছা অ' কি কয় অ মই মানে ক'ত ক'ত গৈছিলো!
হয় হয়।
অ' মই মানে আমি মানে এদিনীয়াকে গৈছিলো হা মানে বেছিদিন যোৱা নাছিলো একদিনীয়াকে গৈছিলো পৰিয়ালৰ লগত। অ' পৰিয়ালত গৈছিলোঁ তোমাৰ মা গৈছিলে, দেউতা গৈছিলে, মই গৈছিলো, বা গৈছিলে। তাৰপিছত ৰাতিপুৱা গৈছিলো অ আৰলি একদম ৰাতিপুৱাই গৈছিলো আৰু বেছি জল্দীও যোৱা নাই দেৰিকেও যোৱা নাই। তাৰ পিছত তোমাৰ আ আমি আমাৰ ইয়াতে ঘৰ মানে গুৱাহাটীতে ঘৰ আৰুতো গুৱাহাটীৰ পৰা শ্বিলং তটো ওচৰে হয়। আৰু সেইকাৰণে মানে ইমান অসুবিধা নহয় মানে বহুকেইটা ঠাই একেলগে ঘূৰি আহিব পাৰি চাই কিনে। উভতি আহিব পাৰি মানে। আৰু এনেও বাৰু অসম্ভৱ বাৰু এদিনত বাৰুতো মানে মানে এদিনতটো চোৱা নহয় ইমান ডাঙৰ মানে মেঘালয়খন। কিন্তু যিখিনি পাৰি, হুম হুম। যিখিনি পাৰিছো মানে সেইখিনি চাই আহিছো আৰু। তোমাৰ প্ৰথমতে গ'লো আমি এই যে উমিয়াম হ্ৰদটো যে আছিলে
হয়।
হয় উমিয়াম হ হ্ৰদটোত গৈছিলো আৰু লুমেৰ বুলি কয় ঠাইটো মানে উমিয়ামৰ ওচৰদি যাব লাগে। লুমেৰ। অ' তাত গৈছিলো বহুত ভাল লাগিলে ঠাইখিনি মানে তোমাৰ তাতে তোমাৰ মিনি পেহেলগাম বুলি কয়। এ
অ' মই শুনিছো। হয় হয় মই যোৱাতো নাই কিন্তু শুনিছো।
আচ্ছা আৰু মাজতে যে তোমাৰ সামাজিক মাধ্যমত ট্ৰেণ্ডত চলি আছিলে, ফেমাচ বিখ্যাত হৈছিলে যে ঠাইখিনি মিনি পেহেল বুলি, অ' মানে কি কয় তোমাৰ ভাৰতৰ মিনি পেহেলগাম। অ' সেইটো, মই মানে উম হম। ত মানে আমি প্ৰথমে তাতে গ'লো ম যিহেতুকে ইমান বিখ্যাত হৈ আছে ঠাইখিনি। আৰু কিনিও মানে নিপেহ মিনি পেহেলগাম কৰি থাকে চাই আহো ৰ', মানে ফোনতটো দেখিছোয়ে কিন্তু ওচৰত যে গৈ কেনে দেখিলো মানে মে বেছি মানে বেছিয়ে মানে মানে ভাল লাগি গ'ল চাই। ঠাইখিনি মানে
হয় একদম ঠিকে কৈছা তুমি ময়ো চাইছিলো চচিয়েল মিডিয়াত।
অ' কেনেকুৱা লাগিছিল তোমাৰ দেখা পাই কিনে?
দেখা পাই কিনে বহুত ভাল লাগিছিলে মানে। যাবতো পৰা নাই কিন্তু দেখায় বহুত ভাল লাগিছ
অ' আৰু ওচৰৰ পৰা চালেতো ওচৰৰ পৰা গ'লেতো আৰু মজ লাগিব এনেকুৱা লাগিব তাতেই থাকি দিও নেকি অলপ সময় আৰু অলপ সময় থাকি দিওঁ নেকি। সময়টো কিয় যাই আছে এনেকুৱাই আৰু
তাৰে, তাৰে প্ৰাকৃতিক সৌন্দৰ্যবোৰ কেনেকুৱা মোক অলপমান জনাবাচোন
আচ্ছা মানে তুমি অ গ'লে আৰু তেত এতিয়া গ'ম মানে অ মই কৈছো ৰবা শুনা মানে অ তোমাৰ প্ৰথমেটো প্ৰথমে আমাৰতো মানে সৰুৰ পৰা এটা সেই আছিলে ন প্ৰাকৃতিক দৃশ্য যে আমি আঁকিছিলো
হয় হয় অ'।
অ আৰ কি কয় সেইখন মানে এনেকুৱা লাগিছিলে সেইখন মানে বাস্তৱত মানে অ বা আমি যিখন মানে সৰুতে আঁকিছিলো সেইখনেইচোন ঠাইখিনি মানে। মানে তোমাৰ ধৰিলা হ্ৰদ টো আছে তোমাৰ, লগতে তাতে নাও বিলাক আছে আৰু ধুনীয়া ধুনীয়া গছ জোপোহা গছ আছে ওখ ওখ।
হয় তুমি একদম ঠিকে কৈছা।
আৰু মানে গোটেই সেউজীয়া ন সেউজীয়াটো চকুৰ কাৰণে এনেই ভাল তাতে আৰু আৰু ভাল লাগে মানে ওচৰৰ পৰা চাবলৈ। আৰু ইমান পৰিষ্কাৰ মানে মে ভাল লয় আৰু তাত মানে তোমাৰ গ'লে যে মানে নাৰী শক্তিৰ এটা সেই অনুভৱ আহে মানে আমি নিজকে মানে বহুত ওপৰত মানে এটা শক্তি আহ যায় মানে নাৰীৰ এটা মানে যিহেতুকে মেঘালয় মাতৃ প্ৰধান বুলি কয় ন।
হয় তোম একদম একদম ঠিক কৈছা শ্বিলঙত ঠাণ্ডা আৰু আৰামদায়ক বতৰ বা বাবে বছৰৰ সকলো সময় ইয়াৰ পৰ্যটন সমাগত ঘটে হয়নে?
হয় হয় হয় আৰু তুমি ক'ত ক'ত গৈছিলা পিছে?
মই আৰু মেঘালয় কতো যোৱা নাই সিপিনে চেৰাপুঞ্জী চাইডে গৈছিলো। তাৰে বতৰবিলাক, হয় হয়। মানে চেৰাপুঞ্জি চেৰাপুঞ্জি সে মই বহুত সৰু থাকোতেই মই দেউতাৰ লগত গৈছিলো। কিন্তু তাৰে মানে প্ৰাক সৌন্দৰ্যবোৰ বহুত ভালে আছিলে আৰু তাৰে এনে মানে তাৰে এ বৰফ বিলাক ইমান ধুনীয়া লাগিছে মানে দেখি কিনে যে নকবা আৰু মানে মনটো একদম ভাল লাগি গৈছে।
আচ্ছা আচ্ছা সৰুতে গৈছিলা কিমান সৰুতে গৈছিলা?
সৰুতে এনেকুৱা তোমাৰ দহ বছ
অ তেতিয়া ঠিকে আৰু অলপ চলপতো এতিয়া মনত থাকে আৰু সেইবিলাক দৃশ্য
হয় হয় দৃশ্যবিলাক দেখি বহুত ভাল লাগিছে। লাগিছে আৰু
অ আৰু সেই আৰু উম কি কয় তোমাৰ ক'ত ঘৰ ইয়াতে?
মোৰ বিশ্বনাথ চাৰিআলি।
অ আচ্ছা আৰু গুৱাহাটীতে তাতো ইমান ওচৰে ন? বেছি দূৰ নহয় আমি ইত ইচ্ছা কৰিলে মানে যাই আহিব পাৰো মানে বলচোন চোন ওলা এনেকুৱা লগৰ লগত তাক পৰিয়ালৰ লগতে মানে ভাল আৰু টাইম সময় কটাব পাৰি মানে এদিনীয়াকে হ'লেও
হয় তুমি ঠিকে কৈছা শিংগ মানে শ্বিলংৰ প্ৰাকৃতিক সৌন্দৰ্য্যবোৰ বহুত ভাল তাৰে মানুহৰ মাতবোৰ বা পোচাক বিলাক বহুত ভাল সেই কাৰণে মানুহে মানে বাহিৰৰ মানুহবিলাকে শ্বিলংত ফুৰিবলৈ ভ্ৰমণ কৰিবলৈ আহে হয়নে
অ অ আৰু কি জানা সিদিনাখন গৈছিলো যে আমি তাৰ যে তোমাৰ এ প্ৰধান সাজযোৰ আছে যে
অ শ্বিলংৰ
পৰম্পৰা যে সাজ পোছাক থাকে সকলো ৰাজ্যৰে এযোৰ এযোৰকে আমাৰ যেনেকে মেখেলা মেখেলা চাদৰ
হয়
তোমাৰ নামটো হে কিবা আছিলে ৰবা ভাল লাগে মানে ধুনীয়া কাপোৰযোৰ মই পিন্ধিছিলো বহুত ভাল লাগিলে পিন্ধি পিন্ধি কেনে মানে এটা পইচা দিব লাগে ইহত চিচটেম এটা আছে পদ্ধতি সেইটো দি কেনে ধুনীয়াকে ফটোখন উঠাই দিয়ে মে আমি নিজে উঠিব লাগে কিন্তু কাপোৰযোৰ তেওঁলোকে পিন্ধাই দিয়ে আমাক মানে আৰু তোমাৰ লোমেৰ যে গৈছিলোঁ লোমেৰৰ পৰা আমি তাৰপিছত গ'লোঁ আমি ইলেভেন ফলচ বুলি কয় ৱাটাৰফল ঝৰ্ণা যে আছে তাত গৈছিলো আমি তাত দুটা তিনটা মান আছিল ওৱাটাৰফল ঝৰ্ণা তাৰপিছত তাত গলো বা কি ধুনীয়া লাগিছিলে এনেকুৱা লাগিছিলে মই তাতে শুই এ দিওঁ নেকি ইমান ধুনীয়া বতাহ যাক মানে তুমি তাত থিয় দি দিবা তোমাৰ মানে গা গোতেই মানে জোৰ পেলাই দিয়ে মানে ইফালৰ পৰা সিফালে এনেকে তোমাক লৈ যাব মানে তুমি জাগাৰ শালীত থিয় দি থাকিলে হল তোমাৰ মানে মাথাটো মানে ইফাল পৰা সিফাল কি মজা লাগে যাবা এদিন ভাল লাগিব
হয় আৰু মই শ্বিলংৰ মানে যেতিয়া গৈছিলো আৰু মানে আৰু শুনিওছো যে মানে শুনিছো যে তাৰে মানুহ বিলাক ভদ্ৰ আৰু সহকাৰিয়া কিবা নুবুজিলে মানে সহজে কত দেখে পাই দিছিলে মানুহ সেই আৰু তেওঁলোকক মানে শ্বিলংত পৰিচয় পৰিস্কাৰ পৰিচ্ছনতাৰ কথাটো ক'বই নালাগে বহুত ভাল তাৰে পৰিষ্কাৰ মানে তাৰে মানুহ বিলাকো মানে অ কথা বতৰা বহুত ভাল আৰু তেওঁ তাৰ তেওঁক মানে খোৱা বোৱাাবলাক
ব্যৱহাৰ পাতি বহুত ভাল আচৰ অনুষ্ঠান উম হম ভাল লাগে তেওঁলোকৰ মানে নীতি নিয়ম বোৰ আৰু তেওঁলোকৰ এই পৰিষ্কাৰ পৰি্ছন্নতা বোৰ ভাল লাগে আৰু বহুত মানে পৰিপাতি আছে তেওঁলোকৰ
হয় তুমি ঠিকে কৈছা।
আমাৰ মানে বাকী ৰাজ্য়বোৰৰ কথা ইমান নাজানো কিন্তু মই মেঘালয়ত যে গ'লো ন মোৰ সচাকে বহুত মানে ভাল লাগি গ'ল আৰু প্ৰথম কথাটো মোৰ ভাল লাগিছে যে কি তাৰে সেউজীয়া পৰিৱেশ দ্বিতয়া কথা ভাল লাগিছে তাৰে ম টো প্ৰধান যে
হয়।
আৰু তেতিয়াাতটো মানে এনেকুৱা লাগে মানে আমাৰ ওচৰতে গুৱাহাটীৰ মানে যায় মানে ওচৰ চুবুৰীয়া টাইপৰ
হয় তুমি একদম ঠিকে কৈছা আৰু ওপৰৰ পৰা। তে শ্বিলং চহন দেখা যায় কুঁৱলীৰ মাজেৰে পাহাৰবোৰ দেখিলে মনতটো একেবাৰে আনন্দৰে ভৰি যায় হয়নে
এই যে শ্বিলং পিক বুলি যে কয় শৃংহ এই তাত সটো গোটেই মানে দেখা পায় তোমাৰ ভাল লাগে। আৰু মই ইমানো গোটেইখিনি ঘূৰা নাই সম্ভৱ আৰু এইদিনত যে গৈ কেনে মই গোটেই ঘূৰি আহিব পাৰিম কিন্তু মোৰ মানে মোৰ মানে এটা সপোন থাকে ন ঘুৰা ফুৰা ভ্ৰমণৰ ক্ষেত্ৰত মোৰ মানে তোমাৰ এনেকুৱা আছিলে প্ৰথম মানে মই অসমৰ ন অসমৰ যিখিনি পাৰোঁ মানে মানে যাম ঠাইত তাৰপিছত মই আমাৰ ওচৰ চুবুৰীয়া নৰ্থ ইষ্ট নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি মানে ৰাজ আ আছে বেলেগ বেলেগ যেনেকে তোমাৰ আমাৰ খন মেঘালয় অৰুণাচল মণিপুৰ তাৰপিছত এইবিলাক আৰু আমাৰ অসমখন তাৰপিছত আৰু তোমাৰ ভাই ছিকিম। ত মানে ভাল লাগে মানে ভ্ৰমণৰ ক্ষেত্ৰত আৰু অ বাৰু কোৱাচোন তোমাৰ এই যে ড্ৰিম প্লেচ সপোনৰ যে ঠাই বুলি কয় য'ত তোমাৰ মন আছে।
মোৰতো মোৰ বহুতে আছে মানে জোগা ফুৰা আৰু কি ক আমাৰ আৰু তুমি শ্বিলঙৰ পুলিচ পুলিচ বজাৰৰ বহুত দোকান আছে হয়নে আৰু কাপোৰ হস্তশিল্পী বাঁহৰ সামগ্ৰী আৰু মিতি চি্ কিনিবলে
এবাৰ গৈছিলো কিন্তু যোৱা নহল জানানে বহুত মানে বেয়া লাগি গ'ল মানে। যা মানে টাইমটো নিমিলিলে
কিবা কিনিলানে তুমি
তুমি গৈছিলা নেকি
নাই যোৱা তুমি কিবা কিনিলানে
মই তোমাৰ নিকিনিলো কিন্তু মই চব চালো মানে আৰু মানে কি জানানে ফুৰিব গৈছিলো মানে কিনাকে যোৱা নাছিলো মানে মানে এই মনত এটা ভাবি থৈ যাও যে মই ফুৰিমে মানে নিকিনো নহলে ম পইচাটো চাব লাগিব এইফালে মই এইফালে হৰচ কৰিম নে সেইফালে হৰচ কৰিম মানে এনে এনেকুৱা হয় যেনে ফুৰিলে ফুৰিব যায় কিনিলে কিনিবই যায় এনেকুৱা ধৰণৰ আৰু তাতে যি আছে আমাৰ ইয়াতো আছে আৰু তাতে মই ব উম
আৰু শ্বিলঙৰ প্ৰাকৃতিক সৌন্দৰ্য উন্নত শিক্ষ বিখ্যাত জনজাতীয় সংস্কৃতি আৰু ঐতিহাসিক সৌন্দয্যৰ সুন্দৰ হমিচ হয় আজি তোমাৰ লগত কথা পাত কথা পাতি বহুত ভাল লাগিলে আৰু শ্বিলঙৰ বিষয়ে জানি বহুত ভাল লাগিছে আশা কৰো পিছলৈ আমি আকৌ নে কথা পাতি পাতিবা
ঠিক আছে যাবা তুমি ভাল লাগিব গৈ আৰু কিবা নাজানিলে সুধিবা মই গৈছিলো নহয় মাজতে দিয়া ঠিক আছে ধন্যবাদ